অ,
অ, শুনিছা?
শুনিছোঁ শুনিছোঁ।
অ, কি কৰি আছিলা।
মই যে এতিয়া এনেই বহি আছিলো দেই তুমি কে কি কৰি আছিলা।
অ, মই এনেই আছো।
চাহ খোৱা হ'ল।
চাহ খোৱা হ'ল তুমি পিছে খালা নাই?
মই পিছে এতিয়ালৈকে খোৱা নাই খাম আৰু অলপ পাছত।
অ, অ, বাকী কোৱা আজি কি টপিকৰ ওপৰত কথা পাতিবা।
আৰুজন কি কৰিম আজি এই মোবাইল ফোন এ আধুনিকৰ পৰাও কথা পাতো।
অ, অ, নাই আৰু এটা ওপৰত কথা পাতিব পাৰি কিন্তু এতিয়া যিহেতু অসমত। অম্বুবাচী মেলা চলি আছে ন, তাৰ ওপৰতো কথা পাতিব পৰা যায় কিন্তু।
অ, হয় হয়।
পিছে তুমি কামাখ্যা মন্দিৰতটো ক'ত আছে জানা নাই?
মই সেইটো না নাজানো বাৰু তুমি কয় দিয়া চোন।
অ, সেইটো মানে। নীলাচল পাহাৰত আছে গুৱাহাটীৰ। অ, মানে। কামাখ্যা হৈছে হিন্দু ধৰ্মৰ এগৰাকী তান্ত্ৰিক দেৱী সেইটো চাগে জানাই।
অ, আচলতে তেওঁৰ আৱাস হৈছিলে এ নীলাচল পাহাৰ।
অ,
অ,
নীলাচল পাহাৰ ন,
হয় তেওঁ কালি বা মহা ত্ৰিপুৰা সুন্দৰ হিচাপেও চিহ্নিত আছিলে।
অ,
অ, তাৰমানে যোনবিলাক। আহ চিহ্নিত আছে সেইবিলাক হ'ল কালিকা পুৰাণ আৰু যোগনী তন্ত দেৱী। কামাখ্যাৰ পূজাৰ মূল আধাৰত উল্লেখযোগ্য আছে। উম, যিকি নহক। আমাৰ এই অম্বুবাচী মেলাত কিন্তু বহুত। বিভিন্ন দেশৰ পৰাও আহে, গোটেই ভাৰতবৰ্ষৰ পৰাও আহে, পূজা কৰিবৰ কাৰণে তুমি পিছে, গৈ পাইছা নাই তালৈ?
মই, আজিলৈকে, মেলা চাবলৈ গৈ পোৱা নাই, দেই তুমি গৈছা?
মই, অৱশ্যে গৈ পোৱা নাই, আজিলৈকে যাম বুলি ভাবিছো।
অ', অ',
উম,
এইবাৰ, এবাৰ, নি গুৱাহাটল গলে নিশ্চয়, এবাৰ তাত সোমাই আছা আৰু কামাখ্যা মন্দিৰত।
অ', তুমি পিছে এতিয়া, পঢ়ি আছা নে নে কিবা জব কৰি আছা
মই এতিয়া, পঢ়ি আছো অলপ দেই, অলপ অ', পঢ়ি আছো মানে, জবো কৰোঁ অলপ পঢ়াও হয় দুয়োটাই
অ', মই, পঢ়ি আছো বুলি ক'ব পাৰি, জব কৰি আছো বুলি ক'ব পাৰি মানে দুইটাই আৰু
অ', অ',
অ', বাকী, আৰু এইটো, জানিব বিচাৰা নেকি, কামাখ্যা মন্দিৰৰ বিষয়ে
অ', অ', হয়, হয়, জানম বি বিচাৰো-
অ', ই, আমাৰ অসমৰ কামৰূপ জিলাৰ, গুৱাহাটীৰ নীলাচল পাহাৰ অৱস্থিত এইটোতো ক'লোৱেই
হয়, হয়, অ',
অ', ই গোটেই ভাৰততে আহ হৈ থকা মঠ একাউণ্ট একাউণ্টখন দেবি পীঠৰ মাজত অন্যতম সেইটো এটা কিন্তু, বহুত মানে ভাল লগা কথা আৰু
হয়, হয়,
নীলাচল পাহাৰত অৱস্থিত, কামাখ্যা দেৱীৰ এই মন্দিৰত। মন্দিৰকে, অসমৰ লগতে সমগ্ৰ ভাৰতৰ ভিতৰতে সবাতোতকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰ বুলি ভবা হয়।
উ, হয়, হয়, হয়,
অতি, প্ৰাচীন কালৰ পৰা অসমৰ ঐতিহাস ইতিহাসৰ, ইতিহাসৰ, ৰাজনৈতিক আৰু ধাৰ্মিক এই দুয়ো দিশতে। শক্তি উপাসনাৰ কেন্দ্ৰস্থল কামাখ্যাৰ। অতিশয় গুৰুত্বপূৰ্ণৃ, প্ৰভাৱ বিস্তাৰ কৰি আহিছে সেইটো চাগে গম পোৱাই তুমি
অ', বাৰু সেইটো
অ', প্ৰভাত অনুসৰি, কাম কামাখ্যা মন্দিৰৰ, নিৰ্মাণকৰ্তা হিচাপে নৰকাসু আৰু ইতিহাস অনুসৰি কোচ নপটে বিশ্বসিংহ তেওঁৰ পুত্ৰ নৰনাৰায়ণ, আৰু চিলাই কথা জানিব পৰা যায়, সটো তুমি গম পোৱাই বুৰঞ্জিত, লিখাই আছে যিহেতু অ', আমাৰ মানে, অসমৰ বুৰঞ্জীয়ে কয় যে কোচ ৰজাৰ, বিশ্বসিংহই গুৱাহাটীৰ নীলাচল পাহাৰৰ অৱস্থিত কামাখ্যা পীঠৰ উদ্ধাৰ কৰি শেষত তাতে, মন্দিৰ নিৰ্মাণ কৰিছিল।
অ', অ',
অ', আৰু কোৱা হয়, যে সেই পীঠৰ মন্দিৰ সৰ্বপ্ৰথম নিৰ্মাণ কৰিছিল নৰকাকু নৰকাসোকো চাগে গম পোৱা ন, এজনান এজন অসুৰ আছিল যে
হয়, হয়, হয়, গম পাওঁ।
অ পিছালে এই প মানে সেই মন্দিৰটো আৰু মাটিৰ তলত বিলুপ্তপায় অৱস্থা পতিত হৈ আছিলে সেই পাহাৰৰ আদিবাসী সকলে সেই মাটিৰ অ মানে দেৱস্থান বুলি মানি লৈছিলে আৰু
অঁ
এবাৰ মানে সেই বিশ্ব বিশ্বসিংহ আৰু সেই শিষ্যসিংহ লক্ষ্য় অভিযান কালত সৈন্যসকলৰ পৰা বিচ্ছিন্ন হৈ পৰে মানে হেৰাই গৈছিলে আৰু পথ হেৰুৱাই বিভিন্ন স্থানত ঘূৰি পকি অৱশেষত নীলাচল পাহৰ উপস্থিত হৈছিলেগৈ তেওঁলোকে তাতে মানে মাটিৰ এক স্তুপত কাষত গছৰ শিপাত বহি থকা এগৰাকী বৃদ্ধাৰ পৰা জানিব পাৰিলে যে সেই স্তপটো পুৰণি আদি আদিবাসী সকলৰ দেৱস্থান বোলে
হয়
ৰজাই সেই পীঠ স্থানতে তেওঁ সৈন্য বাহিনীৰ সৈতে মিলনৰ অৰ্থে পূজা অৰ্চনা আগবঢ়ায় আৰু তেওঁৰ মনোবাঞঞ্চনা পূৰণ হয় সেই কাৰ্যৰ পাছতে মানে সেই ৰজা বীজ ৰ বিশ্বসিংহ সেই স্থানৰ মুহূৰ্ত দেখি বিস্মিত হয় আৰু তেওঁ তাতে স্বৰ্ণ মন্দিৰ নিৰ্মাণ কৰি দিম বুলি সংকল্প বদ্ধ হয় মানে তেতিয়াই মানে মন্দিৰ এটা বনাম বুলি সংকল্প লৈছিলে আৰু
অঁ উ যিহেতু তুমি ইমান ইমান জানা অম্বুবাচী মেলাৰ বিষয়ে কেতিয়াবা যাবলৈ মন নাযায়নে
যাই যাই বহুত যায় মানে মোৰ মানে সেই ইতিহাস বিলাক জানি ভাল লাগে মানে সেইকাৰণে মানে ইতিহাসটো অলপ পঢ়ো আৰু সেইকাৰণে এইবোৰ মানে পঢ়ি পঢ়ি মানে যাবও মন যায় আৰু আৰু এটা কথা ইতিহাসটো পঢ়িলে মানে কি হয় আৰু জানিব মন গৈ থাকে কি হয় কি হৈছিলে নে
কি হৈছে কেনেকৈ কাৰ কাৰণে হ'ল সেইবোৰ
উম মানে মন্দিৰটো এতিয়া আছে ধৰক মন্দিৰটো কেনেকে স্থাপন কৰিলে কৰ' পৰা উৎপত্তি হল সেইবোৰ কথা মানে জানি ভাল আৰু সেইটো নৰকাকোৰ মানে বহুত কাহিনী আছে
আছে আছে
অ যোনটো মানে কামাখ্যা মন্দিৰত অ কোৱা
নহয় কৈছো নৰকাসুৰৰ বিষয়ে ভাল কথাও আছে বেয়া কথাও আছে বিভিন্ন জনে বিভিন্ন ধৰণৰ সমালোচনা কৰে কিন্তু
অ অ হয় নৰকষু কিন্তু সেই মানে কামাখ্যালৈ যোৱা যোনটো ৰাস্তা সেই ৰাস্তাটো মানে এক এক ৰাতিত বনাই দিবে বুলি কয় সেইটো গম প নে
আৰু গম মই নাপাওঁ
অ মানে মই গম পাইছিলো দেই মানে এইটো এতিয়া পাহৰিলও মানে গম পাও কাহিনীটো মানে এতিয়া তোমাক ইমান ভালকে কব বুজাই লব নোৱাৰিম আৰু পাছত এদিনকে মনত পিললে কম বাৰু
অ অ সেইটো হয় বাৰু কিছুমানে কিছুমানে কয় যে এ মা কামাখ্যাৰ অপূপূ ৰোগ মোহিত হৈ ন নৰগা খুৰা বিবাৰৰ বাবে পচাবিছে শেষ টো সঁচা নি মিছা বাৰু
উম উম হয় হয় এইটো হয় সেইটোয়ে হয় কি মানে ইতিহাসত লিখাই আছে
লিখা আছে অ',
উম,
মানুহ আছিল ন' একেদিনাই একেৰাটি ইমান ডাঙৰ ৰাস্তা বা তিহি বনাব পৰা মানুহ আছিল পকী পতাকো
হয়, হয়, তেওঁ মানে শিল্পী আৰু কলা কুশলী সকলক আনিবলৈ মেঘ কুণ্ড সেনাপতিক নিৰ্দেশ দিছিল। সেইটো জানা নাই আকৌ। মানে বহুতো কাহিনী আছে এই নৰকাসুৰ বিষয়ে।
অ
অ',
নৰাকাসুৰৰ কথা ক'বলৈ গ'লে, তাতে আকৌ কৃষ্ণৰ কথাও আহি যায়, ভগদত্তৰ কথাও আহি যায় বহুত কথা আহি যায় তো তাৰ লগতে
অ', হয়, এজন ৰজাৰ আলোচনা কৰিব গলে বহুত বহুতো কথা আহি যায়।
হয়, এ তেখেতৰ গুণবোৰো যি কাম কৰিছিল সেইবোৰ কথাও ক'ব পৰা যায়। তেখেতৰ অই কি কি নকৰ সেইবোৰো বহুত আহি যায়।
উম, উম, হয়, হয়,
যিহেতু তেওঁ এজন ৰজা আছিল ন'
অ', আচলতে তেওঁ সেয়াই আৰু কামাখ্যা দেৱী মানে ভক্ত আছিল তেওঁ এজন।
উম,
হয়, তেওঁ মানে সেই নীলাচল পাহাৰত এই গৈছিলে বুলি ক'ব পাৰি আৰু
অ', হয়, হয়,
দৰ্শন কৰিছিলে
অ', হয়, হয়, যিহেতু অ', যিহেতু এতিয়াতো অম্ব মেলাৰ দিনে হৈ আছে ন'?
অ', অ',
এই অম্বুবাচী মেলা অম্বুবাচী মেলাত বিভিন্ন দেশৰ পৰা বিভিন্নজন মানুহ আহে।
হয়,
এ তাত তাত অহা সকলোবোৰ হিন্দু ধৰ্মীয় মানুহ আহে নে আৰু বেলেগ ধৰ্মৰ লোকো মানুহ আহে বাৰু
মই জনাততো মানে যিবোৰ দেখিছো আৰু বেলেগ ধৰ্মৰ মানুহতো দেখা নাই হিন্দু ধৰ্মৰ মানুহ সনাতনী বিলাকে আহে।
অ',
অ', বেলেগ ধৰ্মৰ মানুহটো অহা দেখা নাই বাৰু।
অ', অ',
উম,
হিন্দু যিহেতু হিন্দু এইটো এইটো এটা পৰম্পৰা বা পৰম্পৰাগত উৎসৱ বুলি ক'ব পাৰি হয় হয় নহয় বাৰু?
হয়, হয়, পিছে তোমাক এইটো কম বুলি কৈছিলে নহয় এইটো কৰি দিও নেকি এতিয়াই। এনে কলে কথাটো আধা খিনিহে হৈ যাব নহয় ভালকে গমেই নাপাবা।
কৈ দিয়া আকৌ কৈ দিলে কৈ দিলে ভাল পাওঁ নেকি ভাল পাওঁ ময়ো।
অ', অ'। মানে নৰকাসুৰ, কামাখ্যা দেৱী দৰ্শন কৰিছিলে যেতিয়া দেৱীৰ স্বৰ্গীয় স্বৰ্গীয় সৌন্দৰ্য প্ৰাণজ্যোতি যি প্ৰতি মূত্তী ৰম ঘটালে তেওঁ দেৱীক বিবাহৰ প্ৰস্তাৱ আগবঢ়াইছিলে প্ৰথমে, দেৱীয়ে ক'লে যে দেৱী আৰু নৰম চিনৰ মাজত বৈবাহিক সম্পৰ্ক অসম্ভৱ কথা মানে নৰকাসুৰ আৰু সেই দেৱীৰ মাজত মানে হেৰি বিবাহ কেতিয়াও নহয় আৰু সেইটো জানাই আৰু এটা সুৰ আৰু হেৰিৰ মাজত কেতিয়াও নহয় হয় নে নাই।
হয় দে হয় হয়। এজন অসুৰ আৰু এজন এজনী দেৱীৰ মাজত
অ' সেইটোতো কেতিয়াও সম্ভৱেই নহয় মানে তেতিয়া সেই নৰকাসুৰক কৈছিলে মানে যদি বিয়া পাতিবলৈ হয় তেনেহ'লে কামাখ্যা দেৱীয়ে কৈছিলে তেওঁৰ পৰা পৰিত্ৰাণ পাবলৈ বুদ্ধি এটা সাজিলে মানে যেতিয়া দেৱীয়ে দেৱীক প্ৰস্তাৱ দিলেগে ন, দেৱীয়ে ক'লে যে নৰকাসুৰে যদি মন্দিৰৰ দৰ্শনাৰ্থীসকলে সুবিধাৰ্থে নীলাচল পাহাৰৰ নামনিৰ পৰা মন্দিৰলৈ একে নিশাৰ ভিতৰতে এটা শিলৰ খটখটি সাজি দিয়ে তেন্তে তেওঁৰ নৰকাসুৰৰ সৈতে বিয়াত বহিব লে ৰাজী হ'ব। মানে তেতিয়া ৰাজী হৈছিলে আৰু এক ৰাতিৰ ভিতৰত এইখিনি এটাতে টুইষ্ট আছে কিন্তু সেইটোতো এটা নৰকাসুৰ হয় ন এটা ৰজা হয় অসুৰৰ তাৰ লগততো বহুত সৈন্য সামন্ত্ৰন থাকে। হয় নাই? সি ৰজা হয় যেতিয়া সিটো এদিনত বনাই দিব পাৰে সেইটো কোনো ডাঙৰ কথা নহয়। মানে তেতিয়া কি কৰিলে নৰকাসুৰে এইটো কাম এইটো হ'ব বুলি ক'লে কিন্তু হেৰিয়ে কি কৰিলে দেৱীয়ে কি কৰিলে যেতিয়া কামটো কৰি আছিলে ন শিল মানে শিল বান্ধি আছিলে ধৰ ৰাস্তাটো বনাবৰ কাৰণে। তেতিয়া মানে দেৱীয়ে চাই আছিলে যে অ' ৰাতিপুৱাবৰে হ'ল দেখোন এইটো এক ৰাতিৰ ভিতৰতে হৈ যাব কামটো এতিয়া এতিয়া যদি কামটো হৈ যায় তেনেহ'লেতো নকাসুৰ বিয়া মানে সেই অসুৰজনৰ ৰজা, ৰজাৰ লগত সেই অসুৰ ৰজাজনৰ লগত বিয়া হ'ব। সেইকাৰণে সেই দেৱীয়ে কি কৰিলে মানে কুকুৰা এটাক মানে দাক দিয়াই দিলে মানে বুজি পাইছা নাই কুকুৰাই দাক দিয়ে যে
হেল্ল'।
শুনিছা?
কজছ
হেল্ল,
সটো
অ, শুনিছ
শুনি আছো অ, শুনি আছো শুনি আছো শুনি আছো
অ, তোমাৰ মাততো নাই অহা আকৌ।
অ, অ, মানে
হেল্ল, তই দূৰৰ পৰা কথা পাৰি আছ যেন অ, অ, অ, অ, তেতিয়া মানে দেৱীয়ে কি কৰিলে কুকুৰা এটাক আদেেশ দিলে। যে দাগ দিবলৈ নিশা শেষ নোহোৱালৈকে কুকুৰাই দাগ দিলে দেৱীয়ে ন তেতিয়া নৰকাসুৰ সকলে কুকুৰাইতটো দাগ দিলে ৰাতিপুৱালে তেতিয়া মানে নৰকাসুৰ চত্ৰটো পূৰণ কৰিব নোৱাৰিলে মানে। তেতিয়া পচন্দ আৰু পচন্দ খং উঠি লে আৰু। এতিয়া সেই এ, নৰকাষুৰ ৰজাজনৰ। তেতিয়া মানে সেই যোনটো কুকুৰা আছিলে মানে কুকুৰা সেই দাগ দিয় আছিল তো দেৱীজনীয়ে। সেই মায়া মায়াবী বুলিয়ে কৈছো আৰু কুকুৰাটো তেতিয়া সেই কুকুৰাটোক দুচৰেক কৈ কাটি দিছিলে। নৰকাসুৰে।
অ'।
শুনিছা?
হেল্ল'।
হেল্ল'। শুনি আছো শুনি আছো।
অ', অ', তেতিয়া মানে সেই কুকুৰাটোক যে দুচেও কৈ মানে কাটি দিলে এই কুকুৰাটোক নৰ কাফেৰে তেতিয়া সেই নৰ কাফৰে নিমান কৰা বুলি এই যে নৰকে নিৰ্মাণ কৰা বুলি পৰ্বাত থকা মেখেলা উ যোৱা নামৰ শিলৰ খট খটিটো আছে সেইটো মানে আজিও দেখিবলৈ পোৱা যায় এইটো খট খটিটো উম, তেতিয়া মানে সেই অ', সেইটোয়ে কথা আৰু
উ অ'।
তেতিয়া মানে সেই নৰকাসুৰ যেতিয়া সেই অত্যাচাৰ বেছি বেছি হৈ গ'ল বাঢ়িলে তেতিয়া অৱশেষ মানে সেই কৃষ্ণ নাই মানে সেই বধ কৰিলে নৰকাসুক তেতিয়া নৰকাসুহে বধ কৰি পাছত সেই ভগদক্ত সেই সিংহাসনত বহাইছিলে সেইটোৱে চাগে গম পোৱাই তুমি
অ', পাওঁ, পাওঁ অলপ অলপ পাওঁ যিহেতু অ' যিহেতু আজি আম পৰা বহুত কথা শিকিলো
ত মাততো নাই অহা আকৌ বহুত দূৰৰ পৰা কথা কৈ আছা যেন লাগিছে।
মই কিন্তু মোৰ নেট নেট প্ৰব্লেম
অ', অ', সেই মানে কেতিয়াবা মাতটো লাগি আহে কেতিয়াবা হেৰি হৈ যায়।
সেইটো স মোৰ তাৰমানে আমাৰ গাঁও গাঁও এৰিয়া যে
হয়, হয়।
সেই আমাৰ গাঁৱৰ আম অলপ দিয় মই কিন্ত তোমাৰ কথা ভালকে শুনি আছোঁ।
অ', অ'। মানে কি হয় মই যেতিয়া অকলে কৈ থাকো ন মানে শেষফালৰ পৰা ৰিপ্লাই নাপালে এনেকুৱা লাগে মই এনে কৈ আছো নেকি সেইকাৰণে মানে শুনিছা নে শুনিছ নে কৈ থাকো।
হয়, হয় সেইটো মোৰ একেই মোৰ একেই এনেকুৱা অনুভৱ হয়।
উম, উম মানে যদি কেনেবাকে শুনি পোৱা নাযায় নেটৱৰ্কৰ কাৰণে তেতিয়াতো অকলে ক ভাল নালাগে ন
কিবা এটা কিবা অকলে কতে কথাৰ বিলাক কিবা যেনেকে এতিয়া অ', এনেকে কথা কলে আইন আগত কথা কোৱাচিনি হৈছে
হয়, হয়, হয় অ', তেনেকুৱাই হয় আৰু বাকী ভাত পানী বনাইছে নাই ঘৰত
ভাত পানী বনাই আছে ন
অ', অ'।
তোমাৰ কি হল
হা কি কৈছা।
তোমাৰ পুনা সং
মাতটো বুজিয়ে পোৱা নাই কি কৈছা।
তোমাৰ বনোৱা হ'ল নে কৈছো।
অ', নাই মোৰ দেৰি হ'ব অলপ। মই মানে অলপ খোৱাটো দেৰি হয়।
অ', আজি আজি কিমান দৰে বনোৱা হ'ব।
আজি এতিয়া চাও এতিয়ালৈকে বনোৱাই নাই বনোৱাটো কি লগত বনাও। অকলে থাকোতো। সেইকাৰণে মানে তেনেকৈ একো বিশেষ চিন্তা কৰি নাথাকো আৰু। যি হ'ব যি থাকে থাকে তাকে বনাই মেলি খাই দিও আৰু।
উম।
উম, পিছে আজি কেনেকুৱা লাগিলে? মানে মন্দিৰৰ কথা বা কামাখ্যা দেৱীৰ কথা। গম পায়।
ক'বলৈ গ'লে আমাক বহু কথা জনোৱা আছে যিহেতু আজি তোমাৰ পৰা গম পালো।
অ', হয়।
মইও।
কবলৈতো বহুত থাকিলে বাৰু তথাপিও মানে থুলমূলকে ক'লো আৰু যিমানটো জানো।
অ', হয়, হয়, হয়। যিহেতু তালে নিজে বা আমে ব নিজে অভৱো কৰা হোৱা হ'ব নোৱাৰে কিন্তু
অ'।
আকৌ মাতটো নহা হ'ল তোমাৰ।
হেল্ল' হেল্ল' শুনিছে?
অ', অ', শুনিছো এতিয়া আকৌ।
মেলাৰ পিছতে যিহেতু খেতি পথাৰৰ চিজন হয়। মানে কি এতিয়া খেতি কৰা নে নকৰা?
অ', খেতি কৰো। এতিয়া আৰু কঠিয়া পাৰি থৈছো আৰু।
অ', অ'।
তোমালোকৰ?
আমাৰো একেই খেতি বাতি ধ-ধৰা হৈছে আৰু কেতিয়া কি
অ', অ'। বাকী তেনেহ'লে এতিয়া হ'ব ন কাইলে আকৌ কথা পাতিম।
হ'ব দিয়া হ'ব দিয়া।
অ', অ', ঠিক আছে দিয়া।
অ'।
অ'।